হেল, অ।
ভালনে?
আছো দিয়া তোমাৰ ভাল?
ভালেই। ক'ত আছা?
এহ ৰুমতে আছোঁ।
অ' অ' পৰীক্ষা হৈ আছে নেকি?
পৰীক্ষা আৰু এটা আছে আৰু।
অ'। অ', আমাৰ হৈ আছে। আমাৰো এটা আছেগে।
অ' অ' কেতিয়া আছে?
আমাৰ কাইলে আছে।
অহ।
ঘৰলে যাবা নেকি পৰীক্ষা পিছত?
নাযাও ক্লাছ হ'বই নহয়।
অ', অ'। আমাৰ তাকে ক্লাছ হয় নে নহয় এনে নটিচবোৰ একো ওলোৱা নাই যে। তাকে ঘৰৰ পৰা এপাক আহিমগে আৰু।
চে সিমানৰ পৰা ক্লাছ হব বুলি দিছিলে সেইটো কাৰণে নাযাওঁ আৰু একেবাৰে যাম আৰু একে জুলাইত যাম আৰু।
অ' অ'। ইণ্টাৰ্ণশ্বিপ নাই নেকি এইবাৰ?
আমাৰ এইবাৰ নাই, আমি থাৰ্ড ছেমত কৰিলো নহয়।
অ', অ'। হেৰি ঘৰত ভালনে? আম - অ' অ'।
ইণ্টাৰ্ণশ্বিপ দিছা নেকি তোমালোকে এইবাৰ?
আমাৰ এইবাৰ ইণ্টাৰ্ণশ্বিপ দিছে। দিছে মানে আমাক একো কোৱাই নাই আমাক হেৰি এটো কি বুলি কয় ওৱান থাউজেণ্ডকে ললে, এডমিচন বুলি। কাৰণে ওৱান থাউজেণ্ড কে দিলোঁ, তাৰ পিছত এতিয়া একো কোৱাও নাই, তাকে অনলাইন নে হয়নে, অফলাইনে হয় নে
কেনেকে হৈছে মানে, আমি যেতিয়া আমি - আমাৰ বাৰ যেতিয়া কৰিছিলো আমাৰ - আমাৰ তেনেকে পইচা দিয়া নাছিলে কিন্তু আমি পাইছিলো ইণ্টাৰ্ণশ্বিপটো পাছত।
অ' মই মানে তোমালে ফোন কৰা কথা আছিলে বোলো ইণ্টাৰ্ণশ্বিপৰ কথা সুধিবলে ফোন এটা কৰিম মানে, আমাক ভালকে কোৱা নাই যে কথাখিনি, আমি বুজিয়ে পোৱা নাই কি কৰিব লাগিব নালাগিব।
অঁ।
কেনেকুৱা হৈছিলে?
আমাৰ বাৰ আমি আমাৰ মানে থাৰ্ড চেমৰ কৰিবলে দিয়ে আমাৰ তেতিয়া ফিপ চেমৰ মানে এখন পেপাৰ থাকে তেতিয়া মানে হেৰি হৈ যায় ইনক্লুদ হৈ যায় সেইখনৰ লগত আমি নকৰিলেও হৈ যায়। তই থাৰ্ড চেমত কৰিব দিচ উল্লাস বুলি সেই এটা
অহ
তাত মানে তোমাৰ এইবিলাক যে থাকে যে কিছুমান মানুহ অশিক্ষিত মানুহ বিলাক যে
অ গম পাই
স্কুল নগ'লে বা আধাতে স্কু স্কুল এৰি দিলে সেইবিলাকৰ মানে ডাটা কালেকন কৰিব দিছিলে
অ
সেইখিনি কালেকচন কৰিবলে তোমাৰ ঘৰৰ ওচৰৰ যিকোনো এখন গাঁৱলে গৈ পিনি মানে তাত পঞ্চাশতকে ওপৰৰ মানুহ বিচাৰিব দিছিলে
অ অ অ গম পাইছো
অ তাৰপিছত মই গৈ মোৰ ঘৰৰ ওচৰত তাপা মোৰ মামাহঁতৰ ঘৰৰ ওচৰত গৈ পিনি এ ডেৰশটা মানুহ পাইছিলো হয় নপঢ়া নুশুনা
অ
সিহঁতৰ আ আধাৰ মানে আইডি কাৰ্ড বিলাক যিমান আছে আধাৰ হওক পান হওক ৰেচন কাৰ্ড বি পি এল চব চব এক কালেক্ট কৰি পিনি এ এখন মানে ওলচপাই এটা এ এখন এখন ফৰ্ম দিয়ে তোমাৰ সেই ফৰ্ম খিনি সিহঁতৰ নাম নাম লিখি পেলাই সিহঁতৰ বস্তুখিনি লিখ লিখি বয়স লিখি সিহঁতৰ জমা দিব লাগে মানে
অ পিছত মানে সেই ৰিপৰ্টটো জমা দিব লাগিব
টোতেল ডেৰশ খন ফৰ্ম আছিলে মই ডেৰশ খনৰ এইটটি ফ'ৰ খন ফৰ্ম জমা দিছিলো
অ অ
সেয়াই মানে তোমাৰ আও তাত মানে তোমাৰ হেৰি ক'ব লাগে সেই আমাৰ এৰিয়াটোৰ ভিতৰত যিকোনো এখন স্কুল চিলেক্ট কৰি সেই স্কুল খনৰ সেই মানুহ খিনি লৈ পিনি পঢ়োব লাগে
অ
আ পঢ়োবলে তোমাৰ এখন কিতাপ দিয়ে আহ কিতাপখনত কিছুমান মানে কোৱেশ্যন থাকেই কোৱেশ্যন বিলাকি সিহঁতে মানে ফিলাপ কৰিব লাগে পঢ়োৱা পিছত মানে
অহ গম পাইছো
ফটো এনেকে ডাটা কালেক্ট কৰি ফটো মাৰি পিনি সেই উল্লাস হেৰি কৰা মানুহখিনিলৈ পঠিয়াব লাগে আমাৰ ডিপাৰ্টমেণ্টত পঠিয়াব লাগে। ডিপাৰ্টমেণ্টত তোমাৰ মানে সেই খিনি কৈ পাই তোমাৰ একট্ৰাকে কিতাপো আহিছিলে তাপা পেঞ্চিল আহিছিলে ৰবৰ আহিছিলে মানে সেই মানুহখিনিক দিবলে নপঢ়া নোহোৱা মানুহখিনিক সিহঁতৰ এটলিষ্ট হলেও যাতে সিহতে যাতে মানে নামটোকে হলেও লিখিব পাৰে মানে সেইটোকে হো হেৰি কৰিছিলে মানে চাইছিলা আৰু
অঁ অঁ
আমাৰ তেনেকুৱাই আছে ছিল আৰু এতিয়া সেইখিনি ডাটা কালেকশ্যন কৰা আমি এতিয়া ফিফট চেমট কিবা কিবি কৰিব লাগিব পেপাৰ আছে
অঁ, নহয় সেইখিনি যে দাতা কালেকচন কৰিলা সেইখিনি মানে চাম অকল চাবমিট কৰিছা হয় নহয়, বে বেলেগটো একো ৰিপৰ্ট কিবা লিখিবলৈ দিয়া নাই?
বেলেগ ৰিপৰ্ট দিয়া নাই অকল সেই কালেকশ্যন হোৱা ডাটাখিনি এ যিখিনি আমাৰ যে দিছিলে ফৰ্ম খিনি যে সেই ফৰ্ম খিনি একেলগতে মানে গাঠি গাঠি পিনি তাত জমা দি দিছো। সেইখিনি সিহঁতৰ মানুহে আহি পেলাই লৈ গছে। আৰু সেইটো বিনিময়ত মানে আমি এ এজন মানুহৰ বিনিময়ত মই বিশ টকা অ মানে বিশ টকাকে পাওঁ।
অঁ অঁ
মই তেনেকে মানে এইট্টি ফ'ৰটা কৰিছিলো নহয় মই ষোল্লশ আশী থা পাইছিলো আশী টকা পাইছিলো মানে ষোল্লশ আশী টকা, তেনেকে মোৰ লগত বহুতে বহুত কৰিছিলে, মানে তোমাৰ হেৰি কৰে মানে এনেকে গ্ৰুপ খুলি লয় ন গ্ৰুপ খুলি পেলাই আমা আমা ডিটেইলচ খিনি লয় বেংক একাউণ্টৰ নম্বৰ-চম্বৰ চব লব লৈ পিনি তাতে তোমাৰ হেৰি, কেইদিন মানৰ পিছতে মানে ভৰাই দিয়ে আৰু তাত ল'ব ন টোটেল লাৰ্ণাৰ কিমান খিনি হ'ল তুমি লিখি দিব লাগিব বোলে এইটি ফ'ৰটা মোক কৰিলোঁ তাত লিখিলে সেই এইটি ফ'ৰ ত বিশ টকাকে যিমান টকা হ'ব সেই টকা তোমাক দি দিব মানে
অঁ অঁ আমাৰ মানে মেম অঁ আমাৰ মেমে মানে কৈছে পইচা পোৱাটো নহয় তহঁতক পইচা পোৱাটো কৰিব নিদিওঁ বুলি কলে।
তাৰপিছত অঁ কাৰণ যিমান যি হলেও কষ্ট কষ্ট এটা হ'ব পিছত মানে আৰু ভাল হ'লহেঁতেন যিমান যি হ'লেওঁ পইচাটো পোৱাহেঁতেন।
অঁ, সেইটো ভাল ন কিন্তু বহুত কষ্ট হয় আকৌ। গোটেই জুলাই মাহতো যিমান গৰম গোটেই গৰমত মানুহ বিছ পিছে চব- চব মানুহেতো নিদিয়ে ন, তুমি পতকে পাবলেও টান।
অঁ, উম নহ এই তাত
পাইছিলো কি কাৰণ মই সেই আদিবাসী মানুহ বিলাক বেছি থাকে ন। আমাৰ সেইফালে আছে মানে আদিবাসী মানুহ কিছুমান মানে বেছি পঢ়া নুশুনা সিঁহতৰ তাত হেৰি কৰিছিলোঁ।
সোমাইচিলা নে কি।
উম প্ৰতি ঘৰ মানুহতে।
অঁ অঁ।
মানে প্ৰত্যেক ঘৰ মানুহতে এ, অঁ জুনে একেবাৰে নাজানে বা অকল ধৰি লওক নামটোহে লিখিব জানে বা আৰু বেলেগ একো নাজানে হিচাপ নিকাচ কৰিব নাজানে।
অঁ, অঁ - অঁ।
হে তোমালোকৰ বা এতিয়া কেনেকুৱা দিয়ে ইন্টাৰ্শ্বিপটো।
আমাৰ এতিয়া কেনেকুৱা দিয়ে গমেই পোৱা নাই, মানে গ্ৰুপ এটা খুলিছে। গ্ৰুপটো খুলিছে যদিও মানে এতিয়ালৈকে এ একো ইনফৰৰ্মেশ্যন দিয়াই নাই।
অঁ। নাজানো তেতিয়াহ'লে তোমালোকৰ চাগে বেলেগ হ'ব, আমাৰটো নিচিনা নহয়।
অঁ, অ', বাকী হেৰি
আ আহ
আমাৰ বাৰত কি?
আমাৰ বাৰত কৰাখিনি মানে ধৰি লোৱা, আমাৰ ডিপাৰ্টমেণ্টও কৰিছিলে। প্লাছ বেলেগ দিপাৰ্তমেন্তেও আমাৰ আহি পেলায় কৰিছিল, জিঅগ্ৰফী পৰা কিছুমানে কৰিছিলে, পলিটিকেলৰ কিছুমানে কৰিছিলে।
অঁ, আমাক আকৌ সেইবাৰ দিয়া হেতেনে ভাল আছিলে আজৰি হৈ গ'লো হেতেন যিমান যি হ'লেও। এতিয়া আকৌ আমাৰ এ আমাৰ ডিপাৰ্টমেণ্টও এইবাৰ নিদিলে নহয় আমাৰ ইবাৰ দিছিলে যদিও মানে সেইটো প্ৰাই মানে হেৰি কে কৰাইছিলে প্ৰাইভেট কে কৰাইছিলে, এই সাতটা মান ল'ৰা ছোৱালীয়ে কৰিছিলে নেকি।
অঁ।
তাৰপিছত বাকী খিনিয়ে ন কোনো কৰাই নাছিলে, এইবাৰহে চবেই কৰিব।
অঁ, সেই তেতিয়াই কৰি দিয়া হ'লে তোমালোকৰ ভাল হ'ল হেতেন। তোমালোকে এইটো চেমিষ্টাৰত অকণ ভালকে হেৰী দাটাখিনি কালেকশ্যন কৰি পিনি। ইমান মানে কষ্ট নহ'ল হতেন মানে।
অ' এতিয়া আকৌ, ৰিপৰ্ট দিব লাগে হয় নহয়? মানে পিছলে, ইন্দ্ৰণজীটো কৰা পিছত। কে কেনেকে ৰিপৰ্ট লিখিব লাগিব?
সেইটো আমাক কৈ দিবহে আমি আমাৰ দাতা কালেকশচন কৰা বস্তুখিনিো আমাৰ হাতত আছেই! সেইখিনি আমাক আগতে কৈছিলে হেৰি নকৰিবলৈ, পেলাই নি দিবলৈ মানে। আমি থৈ দিছো হৈ গনি
অ'!
সেইটো আগতে, হেই কৰিব লাগিব আৰু আমাক আকৌ কৈ দিবহে মানে কেনেকে কৰিব লাগিব কাৰণ ধ পেপাৰ যিহেতু আছে।
অ'-অ' চবৰে থাকে নে কি এখন বেপাৰ?
সেইটো নাজানো দেই আমাৰ, আমাৰ তু ডিপাৰটমেণ্টৰ পেপাৰ আছে বুলি মই গম পাও।
অ'-অ'। কৈছে, যিখিনিয়ে মানে তোমাৰ ইবাৰ সেই তেতিয়া কৰিছিলে সাত সাতটা মানে যে কৰিছিলে, প্ৰাইভেট কে! তেহেতকহে কৈছে যে এই বা ৰিপৰ্ট খিনি মানে দিব লাগিব অমাৰ লগত।
অঁ।
এইবাৰ তে সেন পা কত বিচাৰিছে? আমাৰ চাগে ফি', আম, আমাক চাগে বিচাৰিব পিছলে নো
অফিচ বিচাৰিব, চিক মানত বিচাৰিব চাগে। নহ'লেব বা এইটো চেমিষ্টাৰ বিচাৰি দিব পাৰে।
অ'-অ'।
হেয়া'এ।
হেৰি তোমাৰ মাজতে হেৰি এটা পাইছিলো, ইনষ্টাত পেজ এটা দেখিছিলো!
কি পায়ছ
এ আৰ্ট কৰা, আৰ্টৰ, তাৰ পিছত আকৌ কিবা কিবি হেৰি বনোৱা বকে বনোৱা।
অঁ দেখিছিলা অঁ।
অঁ, এই সে কৰি আছা নেকি?
এতিয়া বহুত দিন মানে হ'ল, পৰীক্ষাৰ কাৰণে কৰিব পৰা নাই মানে।
অ'অ', অকল ড্ৰয়িঙে কৰা নে? নে মানে, মানে অকল কেনভাছতে ড্ৰয়িং কৰা নাই নে বেলেগকে কৰা
কেনভাছতে কৰো প্ৰায় খিনিয়, কেনভাছতে হেৰি কৰি দিওঁ। আৰু এনে এনে বোকে বনাও আৰু। শহুোৰাকে।
অ।
এ এতিয়া বহুত দিন হ'ল এই কৰাই নাই। হা হা
লকেট খিনিত কিমান লোৱা?
হাড্ৰেড কে লও।
এতাত। অ অ পেইণ্টিং খিনি চাগে দাম দাম টো বেছি
সেইখিনি দাম আছে হয়তো পেইণ্টিঙৰ মানে কেনভাচটো চাই পিনি সেই বৰ্ড কেনভাছ বৰ্ড খনৰ ৱাজত যিমানটো সেই হয় আৰু। আৰু পেইন্টিংটো কিমান কেনেকুৱা দিয়ে টাফ হয় নে মানে ইজিকে দিয়ে সেইটো ক্লায়ন্টৰ ওপৰত ডিপেণ্ড কৰিব।
অঁ অঁ এই অৰ্ডাৰখিনি নিজে ডেলিভাৰী দিয়া নে?
অ অ নিজে দিওঁগে মই ডিটি ডিচি কৰি দিওঁ যদি দূৰৰ হয়। নহ'লেবা এনে লগৰ হ'লে মই নি যে কৰি দি ঠয় আহোংগে।
অ অ।
এয়ে লাগিলে কবা?
অ লাগিলে কম বাৰু। ঠিক আছে দিয়া।
অ ঠিক আছে হ'ব।
অ অ মই কিবা জানিব থাকিলে তোমাক ফোন কৰিম বাৰু ইণ্টাৰ্নশ্বিপৰ হেৰি কি টপিক দিয়ে চাই লওঁ।
অ, অ ঠিক আছে অ হব উ উ।